অ', কোৱা।
অঁ' গুড ইভিনিং।
অ গুড ইভিনিং অ', কওক? এতিয়া জাষ্ট আহিলো মই এতিয়া এই কামৰ পৰা আহিলো এতিয়া
বাকী, তোমাৰ খবৰ?
খবৰটো ভালে।
ভালে আছে ন?
ভালে আছো। আৰু ঘূৰি নযোৱা নেকি তুমি?
হা।
ঘূৰিব নোযোৱা নেকি তুমি?
ফুৰিব ফুৰিব নাই এতিয়া আৰু বিজি হৈ গৈছে ন কামৰ কাৰণে এতিয়া বহুত প্ৰেছাৰ হৈ গৈছে, এতিয়া আৰু ক আগতে গৈছিলো আৰু লগ কেটাৰ লগত
অঁহ ক'ত গৈছিলা?
এ গৈছিলো আমাৰ এইফালে কি কয়- জেগাটো কি নাম আছিল এইটো এই পানী খেতি এইটো চাইদত গৈছিলো মানে তাৰপিছত গৈছিলো বহুত কেইটামান জেগা
এনেই তোমাৰ ড্ৰিম প্লেছ ক'ত?
ডিম প্লেছ তো এওঁলোকেই ভাবা নাই কোনো মানে প্লেন এনে ক'ব গলে মই বাহিৰতে ঘুৰা বহুত ইচ্ছা মানে ইণ্ডিয়াৰ বাহিৰত। এ কি কয় ইণ্ডিয়া বাহিৰত কি মানে কেনেকুৱা টাইপৰ জানা, মানে অলপ পাহাৰ পাহাৰ হ'ব চাইডত পানী হ'ব অলপ। কিন্তু বাহিৰৰ কিন্তু বাহিৰৰ জাগা কিন্ কিন্তু ভাল থাকে একদম। বেয়াও নহয় ধুনীয়া। আমাৰ ইন আ ইমান লেতৰা য'তে যাবা তাতেই লেতৰা সেইটো কাৰণে।
নাই লেতেৰা নহয় ভালে।
ভালে হয়, আছে বহুত জাগা আছে। ধুনীয়া ধুনীয়া। তোমাৰ এইটো কয় কি মেঘালয় এইটো চাইডত যাব পাৰা। তাতো ভাল জাগা। যোৱা নাই মই। যাম আগত ইণ্ডিয়াই ঘূৰি লওঁ ভালকে। তাৰপিছতে
ত' মেঘালয়তো ইণ্ডিয়াতে আছে না।
অ', এইটো ইণ্ডিয়া নপ-মেঘালয় ইণ্ডিয়া পৰে নেকি?
অ', কি কৈ আছা তুমি?
অ', হয়, নেকি? হ'ব পাৰে এ, ভাল কিন্তু মেঘালয়, ভাল তাৰপিছত কি কয় আৰু আছে এনেকুৱা বহুত জাগা কাশ্মীৰ আছে। কাশ্মীৰতো এতিয়া যাব নি দিয়ে চাগে ন?
কিয় কিয় নোৱাৰে যাব পাৰা টো কাশ্মীৰত
এনে টুৰিষ্ট হিচাপত যাব পাৰি। ন ঠিক আছে নহয় কেতিয়া বা আৰু হা।
আৰু ড্ৰিম টেম্পল,
ড্ৰিম টেম্পল টেম্পল মানে, তাৰ একো ইচ্ছা নাই। ই এটা কি টেম্পল নাম আছিল তোৰ কি কয়
কি গ'ল্ডন টেম্পল,
অ' অ' এইটো ভাল হয় এইটো এটা আছে বুদ্ধাৰ এটা কি কয়?
অ'
ছিংগাপুৰত এটা আছে ভাল ধুনীয়া একদম ডাঙৰ টেম্পল
বুধ টেম্পল
উম বুদ্ধাৰয়,
এটা বিহাৰত আছে বুধ গয়া ততে বুধ টেম্পল অ' বুধ টেম্পল হয়।
অ' অ'। তুমিতো গৈ থাকা ন কি কেতিয়াবা এই বিহাৰ চাইডত। উম, তোমাৰো ঠিকে আছে আৰু অলপ ঘূৰিও আহা। একচেলি ঘুৰিব লাগে ফুৰিলে অলপ মাইণ্ডটো ফ্ৰেছ হয়। উম।
ঘূৰিব লাগে মই গৈছোঁ মেঘালয় গৈছোঁ। আৰু দিল্লী গৈছোঁ দু
দিল্লীও ঘূৰি চাৱ দিল্লী।
মাজে- মাজে যাই থাকো মই।
সৈইটোয়ে আৰু। যাব লাগে ন, এ মই কি কেতিয়া যাম আৰু, মোৰে ইচ চ্ছা কৰে, এই কামৰ প্ৰেছাৰ যাবও
কাম কৰিলে কেনেকে হ'ব ঘূৰি থাকা অলপ, মাজে-মাজে যায় থাকা পইচা জমা কৰি, অ'।
এইবাৰ ঠাণ্ডাত ভাবি আছো ক'তবাত যাম।
অ', ঠাণ্ডা তলুৱাত তুমি
দিন হৈ গ'ল একেলগে ঘুৰাও নাই। কি কোৱা। যাৱা নেকি।
ক'ত যাবা এ তে
ভাবা আৰু ক' ৰ দূৰত যাম এক একদম ভাল দে ভাল কৰি একদম।
অ'।
পইচা চইচা জমা কৰি একদম ভালকে ত' আইডিয়া নাই। মই-মই ঘূৰাই নাই মোৰ ক'ত আইডিয়া হ'ব। তোমাৰ মতে কোনটো গ'লে জাগা গ'লে ভাল হ'ব।
উম।
হা।
কি-কি কৈ আছা।
আ তোমাৰ মতে কোনটো জাগা ভাল হ'ব মান মানে, ঘূৰাৰ কাৰণে, এ ঠাণ্ডাৰ মানে কি কয় নৱেম্বৰ ডিচেম্বৰ নহ'লে জানুৱাৰীত ওলাম।
অ', তেনেহ'লে তুমি এইটো বৃন্দাবন এইবিলাক যোৱা তুমি। বৃন্দাবন, কাশী কাশী বিশ্বনাথ টেম্পল
টেম্পল।
এ এনে পাৰত টুৰিং চুৰিং যে
অ' ঠান অ', তেনেহ'লে তুমি কাশ্মীৰ কাশ্মীৰত যোৱা আৰু এইটো কি কয় অৰুণাচল।
এক দুদিনৰ কাৰণে, হোটেলত নহয় মানে এনে কেম্পিং কৰিলে।
কি?
কেম্পিং চেম্পিং কৰিলে ভাল হ'ব।
অ' কেম্পিং কৰিলেতো ভাল হ'ব এইটো হয়, কেম্পিং কাৰ কেম্পিং ক কৰিবৰ কাৰণে প্ৰেক
ভাল লাগিব এই বৰষুণ পৰি থাকিব তাৰপিছত কি মজা। উম।
মজা লাগিব একদ বাহিৰত বৰষুণ পৰি আছে ঠাণ্ডা বতৰ, এই কেম্পিং কৰা এ মজা।
তুমি জিম যোৱা নেকি।
এ জিম আৰু ক'ত জিম যাম টাইমে নাথাকে। ভাবি আছো যাম যাম যাম এতিয়া ইচ্ছাও নকৰে আলছি পুৰা একদম। নহয় মই এতিয়া যে, এইটো কামটো এৰিম এৰিম ওচৰত পালে মই, এইটো টাইমটো নিমিলে ন এইটো কাৰণে, এই ৰাতিপুৱা ওলাব লাগে।
মইয়ো জিম যাম কা অ' ষ্টাৰ্ট কৰিম। অ' এনে ডাইট উট মেইনটেইন কৰে নেকি।
অ'।
ডায়েট মেইণ্টেইন কৰা।
হা?
ডাইট ডাইট, ডাইট মেইনটেইন কৰা তুমি।
কি মেইনটেইন কৰিম আৰু যি খাওঁ সেইটোৱে, কেতিয়াবা বাহিৰতো খাই দিওঁ আৰু এই ডাইট মেইনটেইন একো কৰা।
আচ্ছা।
ত চব গাই চাই বাকী তোমাৰ যাবা নেকি তুমিতো গৈ আছা চাগে ন তোমাৰো টাইম আছে এতিয়া যাব পাৰা এতিয়া অকল জইন কৰা এতিয়া।
কি জিমত অ' জিমত মানডে অ মনডে পৰা মই যাম জিমত
জইন্ট কৰা আৰু জিম ত তেয়া টাইম আছে।
যেতিয়া পইচা থাকে আহ। হ
এ পইচা পুৰা কামাই আছা পকেট ভৰ্তি আৰু পইচা
এ পইচা নাই খচা তুমি চাপি আছা ন পইচা
আহা
তুমি ছাপি আছা পইচা
শ
ক'ত ক'ত থৈছা পইছা
স্কুটি কিনিলা কেইদিনমান পিছত গাড়ী কিনিবা কেইদিনমানৰ পিছত
তে
আৰু যিয়ে নহওক কিনিছোটো ন নিজৰে হয় তাৰপিছত ঘৰ এটা কিনিবা তাৰপিছত বিয়া পাতিবা তাই ম এয়া
অঁ চব কিনিম টাইম চব টাইম আছে
উ
আৰু কি কৰি আছে এতিয়া।
এতিয়া আৰু কি আৰু এই মাত্ৰ এই অলপ হাত ভৰি ধুই কেনে এতিয়া আহি কেনে বহিলো আৰু
অ ভাত চাত খাইছা নেকি? উ
বাত চাওঁতে দেৰি আছে মোৰ এ ত দচটা চাৰে দচটা বাজি যাই
চাৰে দচটা পেইণ্টিং কৰি আছা।
হা
পেণ্টিং পেণ্টিং
অ এইটোতো চলিয়ে আছে। চলি থাকিব এইটো আৰু কেতিয়াবা ইচ্ছা কৰিলে কৰো আৰু অলপ উ উ নহ'লে কেতিয়াবা এইটো অনলাইনতো পোষ্ট কৰি দিওঁ আৰু
আজি কৰিছো প'ষ্ট।
আহ
আজি কৰিছে প'ষ্ট।
কষ্টটো কৰি আছো আৰু ইমান ভিউ নাহে তাও
উম চবজি চবজি
চব পিনি টাইমটো মিলাব লাগিব এইপিনি আৰু বাকী তোমাৰ
বাকী এতিয়া বাহিৰত আছো এতিয়া।
হা বাহিৰত আছা নিকি ক'ত
বাহিৰতে ৰাস্তাত
অ ৰাস্তাত মানে দোকানতে আছা ন অহহ এতিয়া তোমাৰ এতিয়াতো মানে এনেতো ঘৰতে থকা ন
অ দোকান আছে না কেতিয়াবা ঘৰত কেতিয়াবা দোকান অঁ টাইমটো মিলাব লাগে ন
আৰু তোমাৰ এইটো কিবা নতুন এটা জগত কৰিছা বুলি শুনিছো এইটো
কি আহ বেংকৰ যাবা অহ কৰি আছো দুইদিন হ'ল
উম অ তোমাতো কি মানে কিবা কেনেকা টাইপ মানে
কেনেকা টাইপ কৈছো মই তোমাক হেদিনা কেনে
অ পাৰিব কি বা আছে
উম আৰু ভাল নে চব হম আৰু চব ভালনা
ভাল আছো আৰু ভাল ভাল ঠিকে আছে
উ
উম
আৰু কি কৰি আছে হুম
এতিয়া কি বিজি নিকি তুমি
অ অলপ বিজি নাই
এনে কেটাত বন্ধ কৰা দোকান
খাইঅ যেতিয়া কষ্ট
দছটা ন
অ'
ঠিকে আছে
দছতাতে বন্ধ কৰো
নিজৰ দোকান অলপ ৰাতিপুৱা তুমি বহা চাগে ৰাতিপুৱা তুমি বহা
অ ৰাতিপুৱা বহো মইয়ে বহো
দিয়া তেনেহ'লে।
আৰে! কিংজন অ' ঠিক আছে, হ'ব।
অ' কেইবাবে।
অ' ঠিক আছে। বাই।